কি কৰি
মই শুই আছিলো, অলপ আগত উঠিছো। আজি ক্লাছত গৈছ অঁ। আজি কম্পিউটাৰ ক্লাছত গৈছিলো এটাৰ পৰা আছিলে, তাতে যাই চাওঁ লাইনে নাই বোলে তাৰপাছৰ ৰখি ৰখিলো অলপ টাইম ৰখিলো তাৰ পিছত দুটালৈ ৰখিলো আৰু লাইন - আহেনে নাই বুলি তাৰপিছত লাইনে অহা নাই তাৰ পিছত আকৌ ঘৰত আহি- হ গৈছো তাৰপিছত অ আহি- আকৌ অলপ ভৰি ধুই ভাত চাত খাঁলো তাৰপিছত চাৰিটা মান- মনে বাজে তেতিয়া শুই এ গৈছো এতিয়া অলপ আ- আগত উঠিলো উম-
অ মোৰ বহ ইমান টোপনি ধৰিলে-
অ উম ভাত খোৱাৰ পিছত টোপনি লাগে ন?
উম আৰু অকনমান টাইম শুই দিলেহে ভাল লাগে নহলে মূৰৰ বিষ হয় বহুত-
উ মোৰ অ টোপনি যদি মাৰা নাখায়া নাখায় তেতিয়া- মূৰটো বিষাই-
উম ভাত কিহে খালা?
আজি সেই বনাইছিলে ঔটেঙাৰে মাছৰ আঞ্জা বনাইছিল- লে গৰমৰ কাৰণে আৰু কাচ কাচ- কল আৰু আলুৰ বৰা- বনাইছিলো খালি- এনেকে উ-
তোমালোকৰ মই কেইটা কি কৰিছা?
ন তোমাৰ ইহঁতে শুই আছে এতিয়া- স গৰম ন উম- তুমি কি গৈ আছা এতিয়া-
সিহঁতৰে লাইফটো ভাল মই এতিয়া শুই উঠি মুখখন ধুই- বাহিৰত এনে ওলাই আহিছোঁ -
অ অ ভাল মানে যিবিলাক ঘৰত থাকে আৰু যোনে মৰম কৰে সেইবিলাকৰ ভাল- ভাল এই ৰাস্তাত উ ৰাস্তাত উ ৰা- ৰাস্তাত থকা বোৰহে বেয়া লাগে সিহঁত-
উম সিহঁতৰ বেয়া লাগে বাৰু- গৰম যিমানে হৈছে সিমানে কিবা টোপনি টোপনি লাগিছে-
একো কৰিবও মন নাযায় ন গৰমত-
উম আজি অকনমান কম নেকি গৰমতটো বৰষুণ দিয়াৰ কাৰণে-
নাই ইয়াতে ইমান আজি এইপিনে বহুত ৰ'দ দিছিলে কিন্তু- উম তেতিয়া যে ক'লো ৰ'দতটো দি আছে বুলি তাৰ পিছত মই আহা ঘৰতৰত আহা টাইমত ইমান বেছিকে ৰ'দ দিছে -
অ ৰ'দ দিছে বাৰু কিন্তু মই আগতকে আজি অকমান কম পাইছোঁ - উম- আজি বৰষুণটো অকনমান পাতলা কৰিলে তথাপিও-
স কৃপা কম্পিউটাৰ ক্লাছটো ঘৰৰ ওচৰতে নে?
অ অ কিহত আহা বাছত? অ বাছত আহা নে কিহত আহা?
অ অ অ-
হেল্ হেল্ল', হেল্ল',